হেল্ল' তুমি শুনিছানে বাৰু?
হয়, হয় মই শুনি আছো। তুমি শুনিছানে বাৰু?
মই শুনি আছো, মই শুনি আছো।
হয়।
এই তোমাৰ খবৰ ভাল নে?
হয় মোৰ ভালেই বাৰু। তোমাৰ ভালনে?
অ ভালেই আৰু কি কৰি আছিলা তুমি?
মই এইয়া ইমান গৰম পৰিছে অকমান বাহিৰতে বহি আছিলো। তুমি কি কৰি আছানো?
মই সেই তাকেই গৰমৰ ঘৰত বাহিৰত বহি আছো। বাকী ঘৰত তোমালোকৰ চবৰ ভালেই নে?
হয় ভালেই বাৰু। অকণ মাৰ গাটো বেয়া আছিলে গৰম যে। তাৰপিছত এতিয়া ভাল পাইছে বাৰু। তোমালোকৰ?
আমাৰো ভালেই। তাকে আজি বোলো তোমালে বহুত দিনৰ মূত ফোন এটা কৰিলো এনেই বহি আছিলো।
হয়, হয়। ভাল কৰিলা বাৰু।
তাকে যেতিয়া বহুত দিনৰ মূৰত তোমালে ফোন এটা কৰিছো টপিক এটাৰ ওপৰত অলপ কথা পাতিম বুলি ভাবিছিলো।
হয়, কি টপিক বাৰু?
সামা সামাজিক মানে ছ'চিয়েল মিডিয়া আশীৰ্বাদ নে অভিশাপ?
আচ্ছা একদম ভাল বিষয়ে বাৰু আলোচনা কৰিম বুলি ভাবিছা।
এ তোমাৰ মতে কোৱাচোন বাৰু সামাজিক মাধ্যমটো আশীৰ্বাদ নে তে তুমি অভিশাপ বুলি ভাবা?
আমি যদি এতিয়া বৰ্তমানৰ মানে সময়খিনিক যদি আমি চাই ক'বলৈ যাওঁ যে এতিয়া সামাজিক মাধ্যমৰ ব্যৱহাৰটো অভিশাপো হৈছ ছে আৰু আশীৰ্বাদো হৈছে। এতিয়া আমি এতিয়া যদি সাধাৰণতে আমি ক'বলে যাওঁ প্ৰত্যেকটো বস্তুৰে দুটা দিশ থাকে ভাল আৰু বেয়া। উম ত এতিয়া আ আমি এতিয়া এইটো এনেকুৱা হৈ পৰে যে আমাৰ ব্যৱহাৰৰ ওপৰত এইখিনি ভিত্তি কৰি বস্তুখিনি আমি মানি ল'বলগীয়া হয়। এতিয়াম আ আশীৰ্বাদৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ যে আমি বিভিন্ন ঠাইৰ মানুহৰ লগত মানে যোগাযোগ যোগাযোগ স্থাপন কৰিব পাৰো যে তোমাৰ এতিয়া আমি কিবা এটা কাম আৰম্ভ কৰিছো। ধৰি লোৱা আমি এটা ব্যৱসায় আৰম্ভ কৰিছো। সেই ব্যৱসায়টো আমি বিভিন্ন মানুহৰ আগত মানে ফুটাই তুলিবৰ বাবে বা দাঙি ধৰিবৰ বাবে আমি সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰিব পাৰো। যেনে এতিয়া উম উদাহৰণ স্বৰূপে যদি আমি চাবলৈ যাওঁ এখন আমি দোকান দিছো দোকানখন এতিয়া ধৰণৰ দোকান থাকে। সেই এই এ নিজৰ দোকানখন অলপ আনতকৈ বেলেগ ভাৱে প্ৰতিষ্ঠা কৰিবৰ বাবে আমি ছচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিব পাৰো।
যদি আৰু আমি চাবলৈ যাওঁ এতিয়া উম বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ টেলেণ্ট থাকে যিখিনি এতিয়া সাধাৰণতে তোমাৰ এ প্ৰকাশ কৰাটো অলপ টান হৈ পৰে যে সকলোৱে সেইখিনি সুবিধা নাপাবও পাৰে, কিন্তু এতিয়া যি উম তোমাৰ ইনষ্টাগ্ৰাম হওঁক, ফেচবুক হওঁক সেইবিলাকত তুমি নিজৰ প্ৰতিভাখিনি ভিডিঅ' বা তেনেকুৱা ধৰণৰ কৰি আমি যদি সেইসমূ্হ যদি আপলোড কৰো তেতিয়া আমি দে বিদেশ বা তেনেকুৱা ধৰণৰ সকলো মানুহে সেই ভিডিঅ' খিনি পায়। যাৰ বাবে এটা ডাঙৰ সুবিধা পোৱাৰো মানে আহ আশা থাকে বা সুবিধাও পায়। এতিয়া আমি চাবলৈ গলে বিভিন্ন ধৰণৰ সুবিধা পোৱাও আমি দেখা পাইছো। তাৰ পিছত আৰু যদি আমি কবলৈ যাওঁ যে অভিশাপৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তে এতিয়া আমি যদি চাবলৈ যাওঁ অ' চচিয়েল মিডিয়া হওক বা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ফেক নিউজ প্ৰচাৰ হোৱা আমি প্ৰায় দেখিবলৈ পাওঁ, যাৰ বাবে সমাজত তাত বিশৃংখলতাৰ সৃষ্টি হৈ পৰিছে।
হয়।
ক'বলৈ যাওঁ এতিয়া যদি এটা আমাৰ ডাঙৰ উদাহৰণ যদি আমি চাবলৈ যাওঁ যে এ কেইদিনমানৰ আগত যেতিয়া আম হায়াৰ ছেকেণ্ডৰী পৰীক্ষাৰ ৰিজাল্ট দিছিল তেতিয়া ইমানে ফে ফেক নিউজ ওলাই পৰিছিল যে এম ল'ৰা - ছোৱালীবিলাকৰ এটা মানসিক হাৰাশাস্তিৰ সৃষ্টি হৈছিল। যেনে তুমি আৰ আজি ৰিজাল্ট দিব বা উম ৰাতিকে ৰাতিপুৱা তেনেকুৱা বিভিন্ন ধৰণৰ নিউজ ইমানেই ওলাইছিল যে বিভিন্ন ধৰণৰ হায়াৰ ছেকেণ্ডৰী যিখিনি পৰীক্ষা দিয়া ছাত্ৰ - ছাত্ৰী আছিলে, যিসকলে ফলাফলৰ বাবে অ পেক্ষা কৰি আছিলে, তেওঁলোকৰ মাজত মানসিক এটা চাপৰ সৃষ্টি হৈছিল। যিটো এজন ছাত্ৰৰ বাবে বা ছাত্ৰীৰ বাবে সেইটো একেবাৰে ভাল নহয় বুলি মই ভাবো।
আৰু উম আৰু যদি আমি এতিয়া চাবলৈ যাওঁ আগৰ দিনত এটা মানে এঠাইৰ পৰা আন ঠাইলৈ খবৰ দিবৰ বাবে মানে অ, অত্যন্ত মানে বহুত সময় লাগিছিল এতিয়া যদি চিঠি এ যেতিয়া চিঠি দিয়ে তেতিয়া প্ৰথম ডাকঘৰত জমা দিয়ে তাৰ পিছত ডাকঘৰৰ পৰা গৈ আকৌ ইটো ডাগঘৰ তেনেকৈ বহুতটা বহু সময় লাগিছিল, কেতিয়াবাতো বছৰ ধৰি লাগিছিল। কিন্তু এতিয়া এটা মেছেজ হওক বা ফোন কলৰ জৰিয়তে আমি এঠাইৰ পৰা আন ঠাইলৈ সেই খবৰখিনি আমি দিব পাৰো তাৰ ওপৰত যদি আমি কবলৈ যাওঁ
হয়।
তোমাৰ উম প এ যি চচিয়েল মিডিয়া সেইসমূহ চচিয়েল মিডিয়া বা সামাজিক মাধ্যম সেইসমূহ অ ত্যন্ত ব্যৱহাৰৰ ফলত এ ছাত্ৰ - ছাত্ৰী জীৱনত মানে আ ছাত জীৱনৰ যিখিনি পঢ়া - শুনা তাত ব্যাঘাত জন্মা প্ৰায় দেখিছো, এত হয় এতিয়া যদি আমি চাবলৈ যাওঁ ছাত্র - ছাত ব্যক্তি সকলে সেই পঢ়া - শুনাসমূহ বাদ দি সেই ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকে। যাৰ ফলত তেওঁলোকৰ এটা সুফল লাভ কৰিবৰ বাবে সক্ষম নহয়। এতিয়া এনেকুৱা হৈ পৰিছে যে উম আমি যদি এটা চচিয়েল মিডিয়াত চাই থাকো দুই এজন মানে ইমানেই ফেমাচ হৈ পৰে যে তেওঁলোকৰ এতিয়া পঢ়া - শুনাৰ লগত উম মানে খৰে নকৰিলেও চলি যাব, কিন্তু এনেকুৱা নহয় যে সকলোৰে ভাগ্যবিলাক একেই। এ কিছুমান এতিয়া সেইজন এতিয়া ফেমাচ হ'ল বা তেওঁৰ প্ৰতিভাখিনি স কলে ভাল পাইছে কিন্তু এনেকুৱাও নহয় যে তোমাৰ যিখিনি প্ৰতিভা সেইখিনি সকলোৱে ভাল পাব। বা তুমি তেওঁ পোৱা সুবিধা কিন্তু তুমি পাবা সেইটো যে তম সেইটো কনফাৰ্ম নহয়। সেয়েহে আমি এই ছচিয়েল মিডিয়াৰ ব্যৱহাৰ ট আমি অলপ কমাই চলিব লাগে তেতিয়াহে আমি জীৱনত মানে এ অ সুফল লাভ কৰিবলৈ সক্ষম হ'ম। কিন্তু এতিয়া যদি আমি চাবলৈ যাওঁ, এ যদি এতিয়া ইনষ্টাগ্ৰাম হক, ফেচবুক হওক এইবিলাক ইউটিউব হওক কিবা যদি আমি কথা ক'বলৈ যাওঁ তেতিয়া এনেকুৱা হয় যে এ ইনষ্টাগ্ৰাম হওক বা ফেচবুকত যিখিনি শ্বৰ্ট
হয়।
কিছুমান টান - টান টপিকো, বিভিন্ন ছাৰ হওঁক, বাইদেউ হওক বা অভিজ্ঞতা থকা আম ছাত্ৰ-ছাত্ৰী হওঁক তেওঁলোকে বিভিন্ন ধৰণৰ সহজ মেথত হওক বা সহজ পদ্ধতিৰে সেইসমূহৰ উত্তৰ উলিয়াই দিয়ে, যাৰ বাবে ছাত্ৰকলে আ মানে উম যিখিনিয়ে সেইখিনি চাব বিচাৰে সেইখিনি অতি সহজে বা কম সময়তে সেই উত্তৰখিনি উলিয়াবৰ বাবে সুবিধা হয়। যাৰ ফলত এ এটা এ তোমাৰ কি বুলি ক'ম, এটা সুফল লাভ কৰিবলৈ সক্ষম হয়।
ভাবিছা তুমি?
এতিয়া আৰু আমি ক'বলৈ গলে তোমাৰ বিভিন্ন ধৰণৰ নতুন শিক্ষা লাভ কৰিব পাৰে। এতিয়া বিভিন্ন উম ধৰণৰ ঠাইৰ হওক বা তেনেকুৱা ধৰণৰ যেতিয়া উম ভ্লগ হওঁক, এতিয়াতো বিভিন্ন ধৰণৰ মিনি ভ্লগ বুলি এটা চলি আছে। এ তাৰ জৰিয়তে এতিয়া বিভিন্ন ধৰণৰ ঠাইৰ আমি খবৰ খাতি বিলাক আমি পাবলৈ সক্ষম হম। যাৰ বাবে মানে আমি সেই ঠাইলৈ নগলেও সেই ঠাইৰ বিভিন্ন ধৰণৰ পৰিস্থিতি হওঁক বা সেই ঠাইৰ পৰিৱেশটোৰ বিষয়ে আমি জানিবলৈ পাৰিম। যিটো আমাৰ বাবে আ অতি ভাল কথা, কিন্তু মানে এতিয়া আমি কবলৈ গলে সেইটো নিজৰ ওপৰত কথা যে তুমি কেনেদৰে সেইখিনি ব্যৱহাৰ কৰিছা?
বাকী মই ইমান খিনি কলো এতিয়া তুমি কোৱাচোন বাৰু তোমাৰ বিষয়টো তুমি কি বুলি ভাবা এইখিনি?
এতিয়া মইনো কি ক'ম তুমি মুখ্য মুখ্য পক্ৰিয়া তুমি আগবঢ়ালাই। তথাপিতো মই কওঁ যে এই ছ'চিয়েল মিডিয়াই এইটো আমাৰ নিজৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া বহুতো দুখীয়া ঘৰৰ লৰা- ছোৱালী আছে তে সেহেঁতি বিভিন্ন ধৰণৰ টিউচন আদি ন'লবও পাৰে পইচা কিন্তু ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ অভি জ্ঞ শিক্ষক আদিয়ে ইয়াত আমাক মানে ক্লাছ প্ৰদান কৰি তেওঁৰ সেই নজনা বস্তুটো তেওঁ জানিব পাৰে। আৰু এতিয়াত যি যিদৰে ভাল ভাল চাইডো আছে আৰু তেনেদৰে বিৰাট বেয়া চাইডো আছে। বহু সৰু ব্যৱসায়ী ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ আদিৰ জৰিয়তে নিজৰ ব্যৱসায় আগবঢ়াইছে। কিন্তু, অনলাইন থগ বাজ দুৱা আহ দুৱা আফাৰ আৰু হেঙেৰ ঘটনা দি আমাক দিনত উঁহ আমাক আবামাক বহুধানাক ফঅ ঠগিবলৈচ আহ ঠগিবলৈ আহ ঠগিবলৈ চাইছে কিন্তু তেয়া কিন্তু এয়াহ কিন্তু চচিয়েল আ চচিয়েল মিডিয়াই সোনকালে খ অঁ সোনকালে খবৰ বিয়প